হেল্লো
হেল্লো' হেল্লো আহ শুনিছো শুনিছো শুনিছো তই শুনিছ
নি নিশ্চয়
আহ
কু্তা
এয়া মাইনাই অংক কৰি আছে তাৰপা তাক অকনমান চালো ওচৰতে তাৰ পৰা এতিয়া ফোনটো আহিলে নৰ পৰা অকমান আঁতৰি আহিছো উম হেৰি আকৌ তহঁতি হেৰি গৈছিলে নহয় টাউন গৈছিলে নহয় ৰুম পালি?
পালো পালো ৰুম পালো ভাল টো দুটা ৰুম ধুনীয়া হেৰি জেগা চব ভৰাই মেলি ধই পেলাই আহিছো এতিয়া দেওবাৰে আগৰ তিন তাৰিখে আকৌ শনিবাৰ বিয়া তেতিয়া আমি দেওবাৰে গুচি যাম নেকি ভাবিছো। লোৱা তেতিয়া দেওবাৰে গোটেই চিজিল তিজিল কৰি তাৰপা ন থাক লৰাই সোমবাৰে ক্লাছ কৰিবলৈ যাব পাৰিব।
আহঁ
তেনেকুৱাই কৰিম নহ'লে সোমবাই গ'লে বৰ দৌৰা দৌৰি হয়।
এ দহ দিনমান ক্লাছ হ'ব বন্ধ চন্ধ বাদ দিলে দেওবাৰ
অ পোন্ধৰ দিন এক ৰা কি তেহতক চিটোও ক্ষতি হৈ আছে নহয়
অ সেইটোও কৰিব পাৰিব
অ আহি থাকিব তাৰাপা সেই তাৰ পৰা ষোল্ল তাৰিখৰ পৰা ষোল্ল তাৰিখৰ পৰা বন্ধ হব পোন্ধৰ তাৰিখলৈকে ক্লাছ হ'ব। ক'বাই
অ অ ভালেই আ বাৰ সেইকেইদিন ক্লাছটো কৰক সিটোও কৈছ টো তাৰ হেৰিতটো প্ৰেক্টিচটো হৈ থাকিব হেয় তাৰপৰা সেই আকৌ তহতি ঘূৰি যা নে সোমাবি বুলি ভাবিলো তাৰপৰা আকৌ নোসোমায় বুলি ক'লও তাৰপৌ মই আ হেৰি নকৰিলো ত বাহতক সিহঁতৰ হাতত দিয়া পৰঠা খালো পঠাটো খাবলে ভাল পাণটো ডাঙৰ হ
হেৰি নহয় মই ঘুগুনি কন বৰ ভাল পালো পাই বিশ টকা লৈছে পাণবোৰ? ষাঠি টকা তিনটা এটা মিলি আনিলো আমি এটা খালো পালে
আমি তিনটাই ভাগ কৰি খাইছো যদিও সৰহ সৰহ মাই আহ লা লগ ললকি
ম গৈ দেখিলো মন লাগিলে ধুনীয়া এশ বিশ টকাও চচমা জোত
অ আকৌ ভাঙি পেলাবলে মানা নকৰিবি
অ মই বোলে মই নাভাঙিিবলৈ কৈছো বো দলিয়াই নিদিবলৈ ক'বা আৰু কবালৈ গলে বস্তু বিচাৰিয়ে থাকে ইটো খাওঁ সিটো খাওঁ তাৰ তত্বই নাই আহোতে কান্িলে অকমান
উম লৰা থাকিলে নহয় ভাল ভাল আ চাগে
ৰোদ দাদা ই কথা ধেতটা হ
অ এই এ মানুহ ঘৰ কি মানুহ অসমীয়া মানুহ নে
অসমীয়া ঘৈনীয়েকজনী ইমান ধুনীয়া বৰ ডাঙৰ নহীয়া ভৈনীয়েকজনী জিন আছৰ এছিয়ানত মাছ ধৰ ন কয় তাৰ পৰাা চুই যাৰ য আমি নামি আহিছো চুৰিজা পিন্ধি তাই স্কুলৰ পৰা গৈছিলে গিয়েকতটোও বৰ ডাঙৰ হেৰি নহয় অ হলেও দেখাত আহটো বুঢ়া হয় ন একজনী চাগ কিি একটো নহয় মানে ঘৈনীয়েকজনী ধুনীয়া তাৰপা আমাক চিনাকি তেিনাকি কৰি দিলে থাপা গৈছে লগত কোনন্দ থাকিব সুধিছে কৈছে কৰু লোৱা অককলা থাকিব নোৱাৰিব নহয় গেছ চেছ সব ভয় লাগে এনেকে কৈছে
অ সিহঁতৰ ঘৰটো সিহঁতৰ ঘৰটোো লগতে নে ওপৰতে নে তলত
প তই বেগি বনাই ঠিক নাই এ তটা দহ দহ তটামান ৰুম ভাড়াই দি থৈছে নেকি পাঁচ হাজাৰ পাঁচ হাজাৰকে ভা় আকৌ তেতিয়া কিমান ভা়া পাব মানে শিশি কেমেৰা লাগে আছে
উম ভালেই হৈছে ভাল লগাগা আৰু তাৰ পৰাটোো তাৰ স্কুললৈ হেৰিয়লে
মেজটো অ নহয় এই মেজটো ঘূৰিলে ধ আমাৰ ঘৰ পৰা নামঘৰ চবো নহয় নেকি আমাৰ এইখন অ ব দূৰ হে সেই নামঘৰ ওৰত দূৰ হে দূৰ এই এ জানটো পাৰমানণত হব
উম ভালেই হ'ল
আৰু ঠান হেৰি চব জোগা সেইকণতে চব পাবই আৰু বাসুদেৱ মন্দিৰ বুলি আছে মই ফটো এখন মাৰি আনিছো সেই মনত ৰাখিবলৈ
উম উম
গিলে হেৰি হৈ যাব এতিয়া ধৰ স বজাৰৰ প্ৰতিপ চিধা ভেলীিবোৰ টাৰ্ণিং টো লওঁতে মন নামি দিলেই হ'ব
আহ
তাৰপা স্কুল পাৰ হৈ আৰু এনেকে টাৰ্ণিং টো লৈ ৰুমি
অ ভালে খালােই
আৰু সেই থ বতাহ বতাহ কতাহ মাৰি থাকে ফ ফেনৰ দ কাৰণে গৰম তাৰে চাদৰ ওপৰত টিন লগাইছে। অ এই এ চি বোৰত লগাই থ থৈছে অক ফল ছিলিং লগোৱা আছে। গৰম নাই তাত আমাৰ যোন নিচিনা চাতি পি গম নহয়।
এতিয়া কি হেৰিতটো ইনভাৰ্টাৰটো লৈ ল'ব লাগিব নে কি নিজে।
তাৰ পৰা ভাবি আছো এতিয়া সেই চাহে মাৰিম বুলি কৈছিলে এইজনে।
অ অ। এ সেকে আকৌ পুৰণা এটা লোৱাতকে অকণমান কম হেৰিয় ভলত হেৰি এটা লোৱাই ভাল। নতুন এটা লয় ভাল পিছত ঘৰলৈও কামত আহিব গম পালিনে।
এতিয়া ইয়াত এটা টেবুল মাছ এপেজ ভাজিম সেই দিনৰ হেৰি আছে ভাত কেইটামান উঠাম সিমানে।
উম মই পৰঠাতো খাই দিলো যে আবেলি সন্ধিয়া লগা আগেগে তাকে সেইটো খাই দিলো যে ভোকেই নাই কিবা ভাজি চাজি আছে এদিনত। মোৰ পৰ সেই পৰঠা লগৰ চব্জি অকনো থাকিলে সেইকণো আছে দালিও আছে।
বোইছ নাই সিহঁতে শুকান চব্জিবোৰ ভাল পালে হবাই বোলো কেতিয়াবা শলাগে ভাই তি দাই সেইখনৰ পৰা হেৰি আনে বুনিয়া আনে বুনিয়াটো সেনেকত খাই ভাল পাইছিলো। এদিন ঠিকনা ললে আকৌতো বোলে এনেকুৱা ৰাস্তাত তাৰ মই বোলো খাইে যাওঁ আৰু।
তেতিয়াহ'লে তহঁতি তাক কা ৰ খন হোৱা হ'লেহে সেইহঁতৰ খখন হয় মামীহঁতৰ যে।
অ এতিয়া মামীহঁতৰ খনলে। বুলি আমি যোৱা নাই কি হেৰিটো। অ এতিয়া সিহঁতৰ বুলি যোৱা নাই এতিয়া জানো মহেহে চিনি পাবা আমি সেই। বুনিয়াটো বিচাৰি গৈহে তাত সোমালোগে।
অ এতিয়া সেইখনৰ কথা সি কৈছিলে নেকি সেইখনৰ পৰা নিওঁ বুলি।
নহ এতিয়া কলা এটা মানুহ টোপা বুলি কৈছে।
এতিয়া সেইটো সেই অ তেতিয়াহলে সেই ইখন ইখনত টো আৰু ভাল হ'ব চাগে সেই হেৰিয়খন বৰ ধুনীয়া হয়। তহঁতি এতিয়া কাষখন সোমাইছ যদি এইটোও বেয়া নহয় কিন্তু তহতি সেইখনত নোসোমালি নহয়। তাৰপা আমাৰ অ তাৰ শুনে মানে কৈছে মোক ক'বলৈ বেয়া পালো এখনত সোমোৱাৰ পিছতওলাই আহিবলৈ বেয়া নহ গোইবোৰ।
হম।
অণহে সেইখন আছিলে বুম্পলি কৈছে এইফালে।
নহয় আমি এতিয়া সেই সিহঁতৰ ঘৰখনন বিচাৰি। বিচাৰি যোৱা নাই সেই বুনিয়াটো বিচাৰিহে গৈছো।
আহ আহ।
বুনিয় ন সেইটো বৰ হালধীয়া হালধীয়া। সুধিয়া আছিলে এইটো সেই এতিয়া অকমান মদুা পাইছো তিতাহে কিন্তু খাবলৈ টেষ্ট আছে সবাই।
আ অ ঘিউ গোন্ধটো নাই এই ইখন তেতিয়া ইখনতো হ'ব পাৰে আমি বহুত দিন নলনাওঁ ভন্দদৈহে সেইনৰ পৰা চে মিঠাইছে।
এ চিনি পাই আছে আমাৰ এই এইজনে কলেনেুৱা বুলি। ইন্দু নামটো কৈছে কৈছে সে চিনি পাওঁ নহয় কৈছে এইটো মানুহো কৈছে চিনি পাওঁ পাওঁ। ভালকে কৈছ ত তাকে পায় সেই সেইবোৰ কথা।
আৰু এই এইে আকৌ ময়ো পকা লহে পৰি থাকো পকাৰ শুলে ভাল নে বেয়া বোলো।
ভালে বেয়া নাজানো লোকক শুধিলে ৰাতি শুলিলে মই ৰাতিপুৱা বহুত সোনকালে উঠো নহয়। শুই থাকিলেহে বিষ হয় এনে ভাল নহয় প দিবও কৈছ শুই উঠিলে ভালেই লাগে গম পোৱা নে চাৰিটা বজাতে উঠিল। দিনডাল নাযায় এনেকুৱাই নহয় জানো?
উম সেইকাৰণে আকৌ সোনকালে আকৌ খুব আজৰি হ
কাবেলি বুতে নাই কলে জাহাজী কলেও আছে স্কুলত দিছিলে আজি।
আহ
এ কাল ন ৰাতি ব কাম। লোৱ বৰ ভাল পায় খেতিিয়ে খাই বুটেই নাই গলে, মনও থাকিব পাৰিব এইটো নিয় পানী পানী ৰুমেই স্কুলত খুৱ আছিলে আজি বন্ধ দিছে যে-
অ লৈ আহিলা ভালেই কৰিলা এতিয়া হেৰি গলগে না। টো মাষ্টৰজন গ'লগে নে?
গ'ল ধনঞ্জয় ধনঞ্জয় পৰহিয়ে গ'ল
উম
কালি আজি এজনে অকলে
আহ তাকেহে আমাৰ হেৰিও গ'ল চাগে আমাৰ ভাইটিহঁতৰ তাত থকা ছাৰ
চাৰও গ'ল ক আজি
তাকেহে ভালেই হ'ল যোনে আমাৰ এহঁতি ফোন কৰা নাই নে লখিমপুৰ
যোনে ফোন মৰা নাই ভাইটিলে মাৰিছিলে সেই তাৰ পৰা পিছত মই সেই মাৰিলোঁ এবাৰ নাযায় ফোনটো মাৰিলো তাৰাপা ভালেই পাইছে শুনি বাৰু তাৰ বোলে মই সব জেগালৈ গৈছো লগৰজনীয়েও ৰুম বিচাৰি গৈছিলে। মই চিনি পাইছোঁ বুলি কৈছে
এতিয়া আগৰ থকাটোতকে বেছি ওচৰ হ'ল নেকি?
চ সেই স্কুল একেবাৰে ওচৰৰ নেকি মানে সেই জেগাটো সেইটো দুইটা জেগাই ভাল মানে। সেই আগৰ থকাকন বেছি টাউন।
উম
তোৰ হেৰি এইটো টাউনৰ নিচিনা এতিয়া লোৱা যোনটো ক্ৰিকেটৰ ৰাস্তাত যায় সেইটোতে
অ ভালেই হ'ল ৰাস্তা একেইটাই হ'ল সেইফালে
তাই মানে এতিয়া ডাইৰেক্ট মুহূৰ্ত একেবাৰে দুৱাৰ মুখত নামি দিব পাৰিব। ব মানে এয়া অ ওলাই লাহে মানে সেই ৰাস্তাতে হেনো ক্ৰিকেট।
এতিয়া তই দেওবাৰৰ পৰা লৰা লগতে থাকিবি নেকি?
থাকিম বুলি ভাবিছো দুইজনে এইজনে কৈছে এতিয়া মই যিমান গলে ভাবিছো। এতিয়া দেওবাৰে গুচি গলে মই ভাবিছোঁ, লৰাকো লৈ গুচি গলো চাফ-চিকুণ কৰি ভাইটিকো লৈ গ'লো ন তাৰাপা আমি দুটা থাকি দিলো। ভাইটিয়ে গাড়ীখন লৈ গুচি আহিলে। তাৰ পিছত জিমি খতি ভাইটি ইয়াত থাকিলেহেঁতেন তাৰ প্ৰদীপ কেইদিন থাকে থাকিল দি পেলাই মই থাকিম আৰু তেতিয়া প্ৰদীপে লাইন বাছত গুচি আহিব আকৌ তেনেকে লাইন বাছত উঠি দিব। সেই তেনেকুৱা কৰিব লাগিব। এই ভাইটিহঁতৰ খেতিপথাৰ ন
অ হেৰি এইকেইদিন
অ এতিয়া যিমান পাৰিম তাকে আকৌ সেই তেতিয়া থাকিব নোৱাৰিম ধৰ দেউতাও গ'ল ভাইটিও গ'ল কেতিয়াবা মুনোও গ'ল সেই তেনেকে মিলাই-মিলাই থাকিব লাগিব।
উম
এতিয়া মাও ক ধুনীয়াকে থাকিব।
ভাইটিহঁতৰ আহ পালে জানো?
তেতিয়া মিয়াৰ ওচৰলৈ অহা কথা মিয়াই ফোন কৰিছিলে নহয় ৰাতিপুৱা। সিহঁতি ইয়াত বোকা দি আছে।
অ ক এইটো এই আমাৰ ইয়াত কতো নহয়-নহয়।
আমাৰও নহয়-নহয় নহয়-নহয়। আমাৰ ইয়াৰ পতাটো নহয়।
এই অ তাত কোৱাকেইটাই।
অ আমাৰ ইয়াত কোৱাকেইটা আমাৰ যোৱা পাৰি মাৰ মাহঁতক কোৱা। আজি হেম মামাহঁতৰ বাৱন্নটা নেমু দিছে তো এনে তালৈ
আহ অ
তেনেকুৱা আৰু কত বাৱন্নতা আছে পাতল পাত মুখবানী বস্তাত দি পঠিয়াইছে আমি খোলা নাই বাৰু সেইবোৰ বস্তা আৰু জেগাডোখৰত নিয়া নহয় বিকি যাব পাৰকিঙে চকিঙে আমি যাওঁতে গাড়ীৰ পৰা এটা পৰিয়াল নামিও খাই চগে ভাত দি পেলাই তাত চাহ একাপ খাই তালৈ গ'লোগে। লৰাই চিকেন পকৰা খাও বুলি কলে বনাই থৈলে দি থৈ গৈছে ত কানতে দি থৈ সেত
উম।
সেই খন
ভালে কৰিলে। তাই এতিয়া চুইজাৰ পিন্ধি থাকে নেকি তাত দোকানত?
চুই যা পিন্ধি থাকে অ প্ৰথম চাৰম খেলা পিন্ধিলি এতিয়া চুই যা।
আ দে টাউনত আকৌ
অ ভাল আছো ইৰিজাযু পিন্ধিলে বা হেৰিটো পিন্ধিলে গোটেই গা টো ঢাকে।
ঘা ঘা থাকে আকৌ সেই ধৰি টানিয় জ থাকিব নালাগে।
এতিয়া মই সেই মানুহ ঘৰলে যে ভাৰা বিচাৰি গ'লো মোৰ লাজিয়ে লাগিছে ঘী ঘ কি ফিটিঙত আছে। সেইজনক কৈছো এতিয়া মেখেলা চাদৰ পিত এই পিন্ধিলি আহিলে মোক কক বুলিহে ভাবিব কুচোন আৰু পিন্ধিবা আকৌ বুলি কৈছে মইয়ো মোক বাৰু ঘৰ পাওতে নালাই। সয়া কিনি বালে স লাগে সেই ভালকে কিবা এটাও এনেকে বুলি কৈছো।
এইবোৰতো পুৰণা যিবোৰ আছে কটনৰ সৰু সৰু কটনৰ চ চোলা সেইবোৰ ফক চবো লৈ বি ভিতৰত
এতিয়া মোৰ টান হ'ল নহয় পেটটো বাঢ়িলে ডাঙৰ হল।